এই ঘৰতে ক'?
অ', অ',।
তই ক'ত?
মই হেৰি এই সমষ্টি
অ', কাৰ লগত বা?
মই আৰু লগৰ কেইটামান লগতে এই সৰু সুৰা পাৰ্টি এটা আছে খানা।
খানা আছে নি?
অ',।
আচ্ছা, কেতিয়া গ'লি?
তিনি চাৰি ঘণ্টামান
আচ্ছা-আচ্ছা সেইকাৰণে তোক দেখা নাই অকণমানটো।
অ',। যামেই আমাৰ হ'লেই আৰু খানা চানা খ খাই।
আচ্ছা-আচ্ছা কিবা এটা লৈ আহিবি। কিবা এটা লৈ আহিবি মোলৈ।
আহ লৈ যাম। লৈ যাম। তাৰপা হেই শুনচোন? আমি সত্তৰ সপ্তাহত হেৰি যাও শ্বিলং যাম।
শ্বিল অহাটো সপ্তাহ?
অ', যাবি নি আমাৰত ট্ৰিপত?
অ', অহাটো সপ্তাহততোৰ মই ফ্ৰে আছোঁ বাৰু যাব পাৰি।
অ', নহয় ততে ঘৰৰ পাৰ্মিশ্যন ল'লেতো বিয়া কৰ এনে
অ'।
পচনটো নোলোৱাকে যাব নালাগে।
নাই। পাৰ্মিশন নোলোৱাকৈনে কোন যাব ঘৰত গৈয়ে যাম।
ট্ৰিপটো মানে আমি ধৰ মোৰ লগত এতিয়া লোৱা আমি সাতটা মান ওলাই আছো।
অ'
অ', দুই তিনিট মান ওলালে হৈ গল দহটা হৈ যাম আমি তেতিয়া গৈ ভাল লাগিব।
ন', সেইটোৱে মানুহ অলপ বেছি হ'লে ভাল লাগে ন গৈ?
আৰু এতিয়া এই প্ৰকৃতিৰ যিটো গৰম
তাকেহেছিল তাত অলপ ঠাণ্ডা হ'ব ন হয়-হয় অসমতকৈ ঠাণ্ডাই হ'ব তাত।
তাকে এটা জানো কেনেকুৱা হৈছে বা।
তাকে-তাকে।
সেইটো কাৰণে মানে কথা পাতিছা শোন।
মই ক'ম বাৰু মোকতো দিবই বাৰ চিন্তা নাই।
অ'।
কিমান মমানকে উঠাইছ?
ঐ, মা তালৈ যা তই কি, আহিলে তিনিটা বাজিলৈ আহিলে। তাঁত চেলা নাহিবি আকৌ মানুহ আহিছিলোনে হেল্ল'
উম'
অ', তাকে যোৱা প্লেনতটো বনাই আমি যাম গোটেইখিনি।
বাজেট?
পাজত কি আৰু তৰা কিমান মান হ'ব তহ ত ততে পইচা এনে অনুমানিক?
পাঁচপন্ন ওচৰা-ওচৰি আছে।
অ' আমি আঠ মান কৰিছো হ'ব মই মিলাই দিম বাৰু তোক। এহ কাম কৰি‌ ঘৰত‌ আহি গলো। ঘৰত আহি হলেও দি দিবি মই তোক মিলাই দিম বাৰু। অ', তই কেতিয়ালৈ যা কি কথা কবি অ' কি ক কেতিয়ালৈ মিলাবি বোলো তহঁতে
অ' ঠিক আছে বাৰু তেনেকে হলে ভাল কথা।
তৰ লগৰ দুটামান উলিয়াবি।
মই নে?
অ'
অ', ঠিক আছে কেইটা? মোৰটো দহটামানো ওলাই যাব মই ক'লে
হেইত ইমান গাল নালাগে আৰু দুই তিনিটা মান ললে মানে আমি দহটা দহটা ধৰিছোঁ।
অ', মই ঘৰৰ ওচৰৰ দুটাকে ক'ম তেতিয়া লগৰ দুটামান আছে।
উম কৈ চাবি।
অহ অহ
উম বাকী খোৱা বোৱা কি কৰিছ?
উম হ এতিয়া ভাতটো খাই মই এতিয়া শুইছোৱে।
অ', অ'
ঘৰ ফালে ভাল?
অ', ভালেই ভালেই।
তালৈ ফোন কৰিলি তাৰপিছত মাহঁত ক'ত আছে?
আছে পিছফালে কিবাকিবি কৰি।
অ', অ'
কাম চাম কৰি আছা ঘৰৰ ঘৰৰ কাম কৰি আছে পিছ ফালে কিবা কিবি। হ'ল হ'ল এই জাষ্ট খাই উঠিছোঁ।
অ', অ' তাৰপিছত হেৰি কি বুলি কয় তোৰ এনেই এতিয়া ওলাই যাবিনি তহঁত ক'বাত?
এতিয়াটো ওলাই যাম চাগে এই হামতিত হামতিত নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে তাতে খাবলৈ যাম।
অ'
পুৰা গছ গছনি মানে ভৰা একদম ধুনীয়া পৰিৱেশৰ।
উম উম ওলাই যাব পাৰি।
তাকে তাকে।
উম অ', হেৰিয়ালে যাবি নি এইখন কি বুলি কয় যে নাম
কি?
হেৰি যে কি ৰিজৰ্ট এইখন
তুল তুলিব
এ তাত ফাষ্টফুডৰ বহুত দাম
নাই নহয় তুলিবত নহয় ইফালে অলপ ভিত হামতিৰ পৰা সেইফালে সোমাই যায় যে ভিতৰফালে চাইছ নাই ৰাস্তাটো এই বজাৰটো পাৰ হৈ যে এইফালেদি সোমাই যায় যে
বজাৰখন পাৰ হয়
অ'
অ'
কোন দখত বাৰু
এ'এইটো হেৰিয়ত
অ'
এ' হামতি মামা উম
দে বাৰু তেতিয়া ঠিক আছে হ'ব।
অ'।
হেল্ল'?